অ', হেল্ল'।
অ', কি কৰিছ।
এইটো বাহিৰত যোৱাৰ কাৰণে ওলাইছিলো, বৰষুণ দি আছে।
অ', নক'বা এইকেইদিন ধৰি যি বৰষুণ দি আছে।
কেইবাতো জাগাত চাগে হেৰি হ'ল চাগে। বানপানী হৈ আছে চাগে, বৰষুণ ইমান দি আছে।
অ', বানপানী হৈছে চাগে, উম কেতিয়াবাতো এই নিউজত দেখা পাইছিলো যে এ বহুত বানপানী হৈ আছে আজিকালি।
নাই আমাৰ অসমত বুলি বৰষুণ দিলে দু- দুঘন্টামান দিলেই মানে আৰু ব বানপানী হৈ যায়।
অ'। এই মানে পানীবোৰ তোমাৰ ওলোৱাৰ ঠাই নাপায় ন, তাৰ কাৰণে।
অ', আমাৰ চহৰতটো আৰু অৱস্থা বেয়া, আধা এক ঘন টামান বৰষুণ দিলে আৰু তাতে আৰু কৃত্ৰিম বানপানী হৈ যায়।
অ'।
যিমান নালা ন-নৰ্দমা আছে, একেবাৰে ভৰি যায়। মানে পানীবিলাক আৰু যাবই ৰাস্তা নাপায়। আৰু ইমান জাবৰ তাতে আৰু জমি থাকে, তাৰে কাৰণে বানপানীটো হৈ যায়।
অ'।
আৰু টো এতিয়া এতিয়াতো আৰু বাৰিষা আহিলেই আৰু তাতে আৰু ইমান বানপানী আহা বাকী
অ', মানে উম মানে অসমখন মানে কি জানা, অসমখন মানে একদম মানে উম, মাজমজিয়াত আছে ন তলৰফালে আছে, আৰু চাৰিওফালে মানে পাহাৰ আছে ন।
অ'।
আৰু মানে সেয়া পাহাৰত বৰষুণ দিলে, পাহাৰৰ পানীবোৰ মানে ব বাগৰি, বাগৰি তললৈ আহি থাকে, আৰু পানীবোৰ তলত থাকে আৰু তলত মানে সেইবোৰ পানী মানে যোৱাৰ কাৰণে ঠাই নাপায়, ক'ত যাব। আৰু মানে চহৰৰ ফালেও বা গাঁৱৰ ফালেও সেইফালেও হৈ থাকে পানী, বৰষুণ দি থাকে পানী হৈ যায়, সেই পানী মিলাই ফেলাই মানে তোমাৰ ঠাই নাপালে তে তাৰপিছত পানীবোৰ জমি, জমি এই বানপানীৰ সৃষ্টি হয়, আৰু এই মানে বান পানী হ'লে মানে আৰু বহুত অসুবিধা আৰু মানুহৰ।
অ', অ', আৰু চাৰিও- চাৰিওফালে আৰু জিলাবলাক বেলেগ জিলাবিলাকত আপোনাৰ তোমাৰ এই বৰষুণ দিলে আৰু পাহাৰ এৰিয়াত পাহাৰৰ অঞ্চলত মানে বৰ ষুণটো দিলি আৰু অ', বৰষুণটো তলত নামি আহে আৰু আহি কিনে আমাৰ ব্ৰহ্মপুত্ৰত আহে আৰু।
অ'।
তাতে আৰু ব্ৰহ্মপুত্ৰত আহি কেনে আৰু ব্ৰহ্মপুত্ৰৰ পানীটো অ', ভৰি গ'লে আৰু চাৰিও পিনে ওলাই যায় আৰু য'ত এতিয়া আৰু জাগা পাই তাতে ওলাই যায়।
অঁ' চাৰিওপানে গুচি যায় পানীবোৰ।
আৰু ব্ৰহ্মপুৰ্ণ ব্ৰহ্মপুত্ৰৰ যিটো তলিটো থাকে- সেইটো বছৰে বছৰে কমি যায় আছে তলিটো।
অ' ওপৰলৈ উঠি- ঠি আহি আছে কাৰণ মানে ভূমিকম্পৰ ফলত এনেকুৱা হৈ আছে।
তাৰ পিছত এটো তোমাৰ নদী বিলাকৰ- অঁ' চাইডেদি নদীবলাকৰ আশে পাশে যিটো মাথাউৰি থাকে- সেইবিলাক মলে অলপ মজবুত কৰি বনোৱা লাগে তাতে যাতে বৰষুণ- টো বেছিকে দিলি এ' হেৰি নহয় ভাঙি নাযায়। তাতে ভাঙি গেলে তাৰে কাৰণে পানীটো আৰু- গাওঁ বিলাকত অ সেই তোমাৰ পথাৰ বিলাকত উম- গুচি যায়। তাৰে কাৰণে কিমান আৰু শাক পাচলি খেতি- তি বাতি উ হেৰি হৈ যায় নষ্ট হৈ যায়।
অঁ' মানে মথাউৰিটো মানে এটা মানে ডাঙৰ- মানে ক'ব গ'লে কি মথাউৰিটো মানে এটাত মানে সমাধান নহয় আৰু। অস্থায়ী সমাধান এইটো এটা। মানে- কিমানে ৰখাব পাৰিব মথাউৰি মানে কিমান পাৰিব মথাউৰিয়ে? পানীটো গুচিয়ে যাব ন, পানীৰ যদি গতি বেছি থাকে ওখ হৈ যায় পানী- নদীৰ তলটো ওখ হৈ আছে কাৰণ পানীটো ওপৰলৈ উঠি আছে, তেনেহলে- মথাউৰিয়ে ৰখাব নোৱাৰে নোৱাৰে নহয় মথাউৰিটো ভাঙি ফালে ওলাই যায় পানীয়ে।
খেতি কাৰণে মানে আৰু- আমাৰ নদী বিলাকৰ তলটো অলপ বঢ়াব লাগে। এনেকুৱা- তলত বালিটো জমি থাকে সেই বালি টো ওলোৱাৰ কিবা অঁ' বস্তু- টো কিবা মানে ব্যৱস্থা ব্যৱস্থা কৰিল তাৰে কাৰণে আৰু- নদীৰ মই পানীটো বেছিকে ল ল'ব পাৰিব তাকে সেই বস্তুটো কৰিব লাগে।
অঁ' মানে এই বানপানী কাৰণেটো খহনিও বাঢ়ি গৈছে।
অঁ'
মানে নদীৰ পাৰে পাৰে খহনীয়া হৈ থাকে এই মাজুলী দেখা নাই মাজুলী আগতে কিমান ডাঙৰ আছিল। নদীৰ দ্বীপ আছিল। মজুলী এতিয়াতো কি হৈছে বানপানীৰ কাৰণে নদীৰো এই- মাজুলী পাৰবোৰ- খহি খহি খহি খহি একদম নাই সৰু কৰি হৈছে এতিয়া মাজতে একদম সৰু গৈছে।
উম এতিয়া-
কাৰণে হৈছে।
অঁ'
অঁ বহুত ডাঙৰ সমস্যা বানপানী।
নাই এই উম আমাৰ পাহাৰ- এৰিয়া বিলাকত পাহাৰ অঞ্চলত মানে বৰষুণ দি আছে মানে মা- মাটিবিলাকত তাতেও মাটি খহি যাই আছে।
অঁ।
উম' মাটি বিলাক নৰম হৈ আছে তাৰ কাৰণে মাটিটো খহি যাই আছে।
অঁ।
তাতে ৰাস্তাবিলাক বন্ধ হৈ আছে যাব পৰা নাই মানুহ
অ অ কিমান মানুহে ফাচি আছে, ৰাস্তাবোৰ বন্ধ হৈ আছে। আৰু বানপানীৰ কাৰণটো মানুহৰ বহুত ক্ষতি হয়। কিছুমান মানুহোটো মানে ঘৰ বাৰী উটুৱাই লৈ যায়। নাইকিয়া হৈ যায় আৰু মানুহতো মৃত্ টো বহুত হয় বানপানীৰ সময়তো আম দেখাই পাওঁ, বাতৰিবোৰতো দিয়ে থাকে। কিমান মানুহৰ মৃত্যু হয়, এইটো একদম মানে বেয়া লগা কথা। হয় দুখ লাগে এইবোৰ কথা শুনিলে, কিছুমান কিছুমান মানুহ ঘৰ মানে নাইকিয়া হৈ যায় মৃত্যু হৈ যায় ঘৰ বাৰী মানে ভাঙি লৈ যায় তেতিয়া আৰু চৰকাৰে আৰু বহুত ব্যৱস্থা কৰে সি সিহঁতক মানে ৰক্ষা কৰাৰ কাৰণে তেওঁলোকক এটা ভাল লৈ যায় যাতে তেওঁলোকে ভালদৰে থাকিব পাৰে। এইটো সময়তে মানে বহুত অসুবিধা হয় আৰু মানুহৰ।
অ সেইটো সময় যে আৰু চৰকাৰে কিবা আহ খাবলৈ কিছু কিবা দি দিয়ে নহলে কাপোৰ চাপোৰ কিবা দি দিয়ে।
অ। উ বহুতো মানুহে সহায়ো কৰে ভাল মানুহে মানে ভাল ভাল সহায় কৰি দিয়ে যাতে এ সকলোৱে যাতে ভালদৰে থাকে এইবোৰ কৰিব লাগে। আৰু জীৱ জন্তু মানে অসুবিধা জীৱ জন্তু বহুত মৃত্যু হয় বানপানীৰ কাৰণে। কাৰণে তেওঁলোকে যোৱাৰ কাৰণে ঠাই নাপায় ন হঠাৎ বান্ধ পানী আহি গলে তেওঁলোকে ক'ত যাব, তে তেওঁলোকে এই বানপানীত একদম উতি ফেলাই তেওঁলোকৰে ম মৃত্যু হৈ যায়।
অ।
মানে গোটেই পৰিৱেশটোয়ে নষ্ট হৈ যায় আৰু বানপানীৰ কাৰণে।
অ বানপানীৰ কাৰণে একদম বহুত অসুবিধা হয় এনেকুৱা। সুবিধাই কি হয় বানপানীৰ কাৰণে কিবা সুবিধা হয় নে নহয়?
বানপানীৰ কাৰণে সুবিধা কি সুবিধা হয় একোৱে সুবিধা নহয়। গোটেই অসুবিধাই বানপানীৰ কাৰণে। আছে কিছুমান সুবিধা আছে যেনে উম মানে কি যে মা খেতিটো অকমান সাৰুৱা কৰি দিয়ে বানপানীয়ে এ মানে যিবোৰ লগত যিবোৰ পলস আনে সেইবোৰ মানে কি পথাৰত যদি পেলাই সেইবোৰ মানে সাৰ হিচাপে কাম কৰে পথাৰত। আৰু মানে ইয়াৰ বাবে অসমত ৰাসায়নিক সাৰ মানে নিদিয়াকৈ ভাল খেতি কৰিব পাৰে। আৰু কিছুমানে মানে বিল জ্বল জলাসয় মানে ভৰি মাছৰ উৎপাদন বঢ়ায়। কাৰণ পানীৰ লগতে বহুত বস্তু আহে ন সেইকাৰণে মানে সেই এইটো এটা মানে ভাল দিশ আৰু বানপানীৰ, আৰু বেয়া দিশতো বহুত আছে ন।
অ।
ই মানে বানৰ কৰণে কিমান মানুহৰ মৃত্যু হয় আৰু উম বহুত ডাঙৰ কথা হ'ল তোমাৰ বানপানী আগ আগজাননী, দিয়াতটো ভাল ন'? আগতেটো আগজাননি দিব পৰা নাছিল, কিন্তু এতিয়াতো, যিহেতু মোবাইলৰ দ্বাৰাই মানে আগ জাননী দি দিয়ে যে, বানপানী হব বুলি। কোন কোন ঠাইত বানপানী হব এইবোৰ এইবোৰ আগজাননী দি দিয়ে।
অ ', এতিয়া সুবিধা এটা আছে আগতে, মানুহে গম পোৱা নাছিলে, এতিয়া আৰু মোক মবাইল-মোবাইলত, মোবাইল যোগেদি ক'ব পাৰে, জানিব পাৰে, মানুহে। বাতৰি কেতিয়াবা কৈ দিয়ে।
অ', আৰু মানে গোটেই ভাৰতত যিমান বৰষুণ হয় ন', তাতকৈ দুগুণ বৰষুণ, আমাৰ অসমত হয়। তাৰ কাৰণে মানে, সেইটো এটা কাৰণ বানপানীৰ, ডাঙৰ কাৰণ সেইটো।
সেইটো ডাঙৰ।
উম, আৰু বিশেষকৈ মানে, উম, বানপানীৰ কিছুমান মানে সমাধান আছে, যিটো আমি কৰিব লাগে যেনে, উম জলাশয় নিৰ্মাণ কৰিব লাগিব, কিছুমান-কিছুমান। পিছত বান্ধ দিব লাগিব, ভালদৰে যাতে পানীবোৰ যাতে, ওপৰলৈ উঠি নাযায়। তাৰপিছত কিছুমান মানে, বাসস্থানৰ পৰিকল্পনা কৰিব ৰুব লাগিব, গছ পুলি ৰুব লাগিব। গছ পুলি ৰুলে মানে, বানৰ পৰাও ভাল হ'ব পাৰিব।
অ'।
বহুত ধৰণৰ বস্তু আছে, যিবোৰ আমি কৰিলে বানৰ, বানপানী পৰা সুবিধা পাম। ন', কাৰণ, নৰ নৰ্দমা বোৰ ভৰ্তি হৈ থাকিলে, সেইবোৰ যদি মানুহে চাফাই নকৰে তেনে পানীবোৰ যোৱা ঠাই নাপাব ন', সেইবোৰ ভৰি-ভৰিয়ে বানপানী সৃষ্টি হয়।
অ'।
আৰু উম, সাধাৰণতে মানুহে বানৰ সময়ত মানে কিছুমান কাম কৰিব যেনে, এ শুকান খাদ্য খাব লাগে। এ মোমবাত্তি জ্বলাব লাগে, বিশুদ্ধ খোৱা পানী খাব লাগে। কাৰণ, পানীটো একদম বেয়া হৈ যায় ন', পানীতো খাব নোৱাৰা হৈ-হৈ যায়। মানে একদম, ভাল খাব উ খাব লাগে, খোৱা পানী খাব লাগে। প্লাষ্টিকত বস্তু ভৰাই থব লাগে, প্লাষ্টিকো ব্যৱহাৰ কৰিব নালাগে। আৰু মোবাইল বা বাতৰি শুনি থাকিব লাগে। কাৰণ, কে, উ, কেতিয়া, কি বাতৰি আহি যায় কোনো গম নাপ নাপায় ন', হঠাতে ধৰা এনেকুৱা হব পাৰে, বানপানী আৰু বাঢ়ি যাব পাৰে, সেইকাৰণে আমি মানে বাতৰিবোৰ ভালদৰে চাই থাকিব লাগে, অকমান, স-সাৱধান হৈ থাকিব লাগে। কাৰণ বানপানীত বহুত, পুক পৰুৱা থাকে ন', আমি ক'ব নোৱাৰো ন' পানীত কি কি বস্তু আছে। কেতিয়াবা সাপো ঘূৰি থাকে, সাপ বস্তুবোৰ ঘূৰি থাকে, য বিভিন্ন ধৰণৰ পোক পৰুৱা ঘূৰি থাকে। সেইবোৰতো মানুহক কামুৰি দিলে আৰু, মানুহৰ বহুত বেমাৰ আজাৰ হৈ যাব, মৰিব সেইকাৰণে অকমান সাৱধান হবও লাগে, বানপানী সময়ত আমি।
অ', অ', অ', সেইটোয়ে আৰু বানপানীতো, হোৱাৰ আগতে আমি বস্তু বিলাক কৰি থৈ দিলে আৰু ভাল আৰু, বৰ বাৰিষা-বাৰিষা আহাৰ আগতে মানে, আগৰ পৰা কৰি থৈ দিলে বস্তুটো, মানে বানপানীৰ পৰা অলপ ৰক্ষা হ'ব পাৰে।
অ'। চৰকাৰেও কিছুমান লব লাগে, কিছুমান যেনে উম, আশ্ৰয় শিবিৰ বনাব লাগে বানপানীৰ সময়ত, যাতে মানুহবোৰে যদি ডুবি যায়, তেনেহ'লে মানে, যিবিলাক মানুহৰ ঘৰবোৰ উতি গৈছে, তেওঁলোকক যাতে ভালদৰে দিব লাগে। তাৰ পিছত, বিনামূলীয়া চাউল দিব লাগে, দালি দিব লাগে। তেল দিব লাগে। শিশুৰ মানে, খাদ্যবোৰ দিব লাগে। কাৰণ সৰু সকল, ল'ৰা ছোৱালীবোৰক মানে, যিবোৰ শিশু থাকে, একদম সৰু-সৰু তেওঁ চাউল টাউল খাব নালাগে নহ খাব নোৱাৰে ন', তেওঁলোকৰ বাবে গাখীৰৰ ব্যৱস্থা কৰিব লাগে। তেনেকুৱা কৰি স্বাস্থ্য বিভাগেও কিছুমান কাম কৰিব লাগে। উম, মানে মানুহসকলৰ ৰক্ষা কৰি থাকিব লাগে, যাতে পানী বানপানী পৰা কাৰোবাৰ, কাৰো কোনো অসুবিধা নহয়, তেনেকুৱা কিছুমান কাম কৰি থাকিব লাগে।
হয়, সেইটো, সেইটো কৰিলেই ভাল বস্তু ন' আগৰ পৰা বস্তুখিনি জানি থৈ দিলে, বা কৰি থৈ দিলে ভাল।
অ'। কিন্তু, ভালেই লাগিল বানপানীৰ কথা পাতি তোমাৰ লগত। তুমিও ভাল, ভাল কথা ক'লা বানপানী বিষয়ে।
হয়, বস্তুখিনি তুমিও ক'লা ভাল লাগিল মইও। হ'লও মোৰো বহুত ভাল লাগিল।
অ', ঠিক আছে দিয়া।
ঠিক আছে দিয়া।
অ'।